হেল্ল' অ কোৱা এয়া ভাত ভাত পানী বনোৱাত লাগি আছোঁ।
অ কি দি বনালা।
কি দি মানে আজি সোমবাৰ যে আজি নিৰামিষ ৰবা।
অ চাহ তাহ খালনে নাই। মই ভাত পানী বনাই আহি অলপ বহিছোহি বাহিছোহি বতাহ লৈ।
অ অ চাহ তা খালো সন্ধিয়াই,
অ অ
আহ মানে হেৰি আজি আলহী আহিছিলে মানে তাৰপিছত। সেই আবেলিয়ে খালো তাৰ পিছত কিবা কিবি বনালো সন্ধিয়া। চাহ খোৱা নহল আৰু
উম ঠিকে কৰিলা দিয়া মই, মই চাহটো অলপ খোৱা কমাইছো ৰখা যি গৰম দিছে।
অ হয় দিয়া চাহে অপকাৰো কৰে তথাপিও মানে খালেহে ভাল লাগে ন।
মাইণ্ড টো অকণ ফ্ৰেছ হয় বাৰু,
অ ফ্ৰেচ হয় মানে মূৰৰ বিষ। বা কিবা এনেকুৱা হৈ থাকিলে চাহেহে ভাল কৰে।
অ ঘৰৰ মানুহৰ ভাল।
উম ভালেই দিয়া তোমালোকৰ।
আমাৰ ফালেও ভালেই দিয়া।
অ
ক'ৰবাত গৈছ নে নাই এতিয়াতো গৰম বহুত।
যাম বুলি ভাবিছিলো সেইকাৰণে তোমাক কল কৰিছো।
অ।
তুমি এতিয়া ফ্ৰ্ৰী আছা নে নাইবা।
অ আছো বাৰু, এনে মই কতো যোৱা হোৱা নাই এতিয়া কোনো, কোবাই লগ ধৰিলে যাওঁ বুলি ভাবি আছো আৰু
অ এতিয়া মই লগ ধৰো বোলো যোৱা নে নোযোৱা তুমি,
অ কত যাবা পিছে।
এই আমাৰ এইফালে শিৱ মুন্দ বুলি কোৱা জেগা এডোখো আছে দেৱাত। তাৰ ফল আৰুও কি গম দিচা বোলে তাতে, অ তাতে গৈ বোলো পিকনিক এটা সৰুকে কৰি মানে অনলি গাৰ্লছ আৰুও, চিনি পাবাই চাগে আমাৰ লগৰ কেজনী।
অ পাম দিয়া।
অ তাহাঁতক এইজনী সতীয়া বুলি তোমাকো লগত লেই খানা দও খোৱাব বোৱা তাতে ৱাটাৰ ফলক নে হেৰিত কৰি নে সে এনজয় চেনজয় কৰা যাব আৰু
অ, ভালেই বাৰু অ, ময়ো যাওঁ যাওঁ বুলি ভাবি আছো। শিৱকুণ্ড শুনি আছো কিন্তু যোৱা হোৱা নাই তুমি লগ ধৰিলা ভালেই হ'ল। কিহত যাবা পিছে।
তুমি আমাৰ এয়ালৈ ন হলে, নিজৰ গাড়ত যদি আহিব পৰা আহিবা আমি ইয়াৰ পৰা তেম্পুখন ঠিক কৰিম।
তেম্পুৰ।
অ, আমাৰ ইাৰপ মাননি বেছি দূৰ নহয় যে।
অ, অ চেম্পুৰে যাব পাৰি ন তাৰ পৰা। অ, অ। ঠিকে আছে তেম্পু-চেম্পু ললে অলপ হেৰি অ কি কয় খৰচটোও কমে ন।
অ অ,
অ, তাৰপিছত কেই গৰাকীমান যাবা এনেই।
হা।
কেইগৰাকী মান যাবা বোলো।
দহজন মান ধৰে হয় মানে এজনকমান কমাই যাম যদি আহলে বহলে বস্তুখিনি নিব পাওঁ।
অ। অ, আহল বহল হলে ভালো হ'ব।
অ।
পিছ ভাল ন পোৱা যায় নেকি বাৰু।
হা। নেটৱৰ্ক অকণ ইছ্যু হৈছে হা এ। চৰো কেৰাহি ইমান চিন্তা কৰিব নালাগে আমাৰ ঘৰতে আছে মানে বস্তু পাতি।
উম, উম অ, সেইবোৰ নহয় তাতে পাই নেকি বোলো। তাতে মানে যত আমি যাম শিৱকুণ্ড। তাত পায় নে বোলো এইবোৰ। হেল্ল'। হেল্ল, শুনি আছানে তুমি? হেল্ল',